অ মই আপোনাক কিবা ক'ব খুজিছিলো
অ অ আছো দিয়ক আপুনি কক
অ মানে আমি আমাৰ গাঁৱৰ পৰা মানে পিকনিক যাওঁ আমি আমাৰ গাঁৱৰ পৰা মানে ভ্ৰমণত যাওঁ কাৰণে আমি এটা কৰিছিলো সেই কৰিছিলো আলোচনা কৰিছিলো
অ হয়
অ সেই মান তাতে ভ্ৰমণত আমি মানে সেই যাম আহ শ্বিলং যাম মানে শ্বিলঙো যোৱা প্লেন আছে আৰু ভূটানো যোৱা প্লেন আছে
অ অ অ মই যাম দিয়ক তাতে
অ অ তাতে মানে আমাৰ বহুত বান্ধৱী যাব আমাৰ লৰা ছোৱালী বান্ধৱী বন্ধু সেনেকে যাব আৰু
অ
তাতে তো আপুনিও যাব নেকি
অ মোৰ যাব ইচ্ছা আছিলে তো মই তাক মানে যাই পোৱা নাই নহয়
অ এতিয়া আমি ভূটানো যোৱা কথা আছে আৰু শ্বিলং যোৱাও কথা আছে
অ অ অ যাম দ তাতে গ'লে এনে কিমাণ মান পইচা লাগিব বাৰু
তাতে আমাৰ বেছি নালাগে আমি মানে বাছ ভাড়া কৰি যাম আমি আমি যাম তাত তা তাতে পইচা কমেও হেৰি কি বুলি কয় পাঁচ হাজাৰ মান যাব পইচা মানে ট'টেল এনেই পইচা আপুনি হেৰি আপু আমি এক হাজাৰ এক হাজাৰকে তুলিম দেই
অ হব আৰু অ তাত খোৱা লোৱা
অ মানে থাকাতটো আৰু খোৱা লোৱাাতটো মানে নিজৰ হ'ব মানে ইমান ইমান মেনেছ কৰিব মানে অকমান টান হ'ব মানে আমি চব মানে সৰু সৰু মানে চব মোৰ এজৰে চব চব এইটটি ইয়াৰ্চ ঊল অ চৰী চৰী অ চব মানে হেৰি মোৰ বয়সৰ ওঠৰ বছৰীয়া
অ অ মোৰ মানে দাদাও আছিল ভোন টো আছিল, সিহঁত পালে ভাল আছিল।
অঁ অ' নিব পাৰিবা, তোমাৰ ভন্টি, তোমাৰ দাদা অ তোমাৰ মাকো নিব পাৰিবা, যদি তোমাৰ মায়ে যাব খোজে। মানে গাড়ীৰ ভাৰা টো আমি লওঁ, গাড়ী ভাড়াটো আমি এক হাজাৰকে লওঁ, বাকী খোৱাটো আৰু ৰুম ভাৰাটো এইটো মানে জৰ্ নিজৰ
অ' আমি মানে চাৰিজন গ'লে চাৰি হাজাৰকে লাগিব।
হয় চাৰি হাজাৰকে লাগিব তোমালোকৰ দেউতা আছে নে নাই, অ' আহ তোমালোকৰ দেউতাকো লৈ যাব পাৰিবা। তেতিয়া তোমালোকৰ পাঁচ হাজাৰৰ হ'ব।
অ' অ' এনে কেতিয়ালৈকে যাব আপোনালোকে বাৰু।
অ' আমি অহা মাহতে যোৱা কথা আছিল। মই এতিয়া তে মানে চব মানে এইবিলাক চবকে কৈ থৈ দিছোঁ, চবে যাতে যায় পিছত যাতে কে পিছত যাতে এইটো সেই নকৰে ন নাকচ নকৰে।
অ' অ' আপোনাৰ ঘৰে ঘলে ঘৰে শেষ কৰিব যাব আপোনাৰ ঘৰটো
অ' মোৰ ঘৰ হে মোৰ ঘৰ হেৰি দাম দিয়া হাজো, অ' আপোনাৰ ক'ত আপোনাৰ ক'ত
ইয়াতে দমডমা।
অ' অ একো নাই মই, হেই হেৰি হৈ যাম মই দমডমা দমডমা হৈ যাম।
অ' অ' - অঁ।
তেতিয়া আপুনিও লগত যাব পাৰিব।
অঁ মানে অ গলে নে ৰাতিপুৱা গলে ৰাতিপুৱা যাব গলে
পুৱা আমি পাঁচটা বজাত ওলাম। আপুনি ধুনীয়াকে চাৰে তাৰপিছত ৰেডী হৈ থাকিব আপুনি-আপুনি দমদমাৰ চকটো যে আছে
অঁ অ মেইন চকত, অঁ।
আপুনি চাৰিটা চল্লিশ অ পঞ্চাছ মানত তাতে চকটোত ৰৈ থাকিব, আমি ধুনীয়াকৈ আপোনাক তাৰ পৰা আমি লৈ যাম, হয়নে।
অ অ অ অ অ।
অঁ, তাত, পাব-পাব। তাতে আপুনি পইচা দিচে আপুনি কিয় চিত নাপাব।
অ' নহয় মানে কিছুমানে সেই থিয় হৈ
আ-আ আপুনি পইচা দিব কিয় চিট নাপাব, ধুনীয়াকে চিত পাব আপুনি, আপুনি একো- একো নাভাবিব আপুনি একো মানে কি নক আপুনি একো হেৰি নকৰিব, মই আছোঁ মই আপোনাক ধুনীয়াকৈ লৈ যাম।
অ অ
আপোনাৰ মাক আপোনাৰ ভন্টি ভাইটি কোনোবা যায় যদি সিহঁতকো ক'ব পাৰিব তেতিয়া ভাল লাগিব ন ফেমিলি ট্ৰিপো ফেমিলি মানে ঘৰৰ পৰিয়ালৰ লগতো ভ্ৰমণ হৈ যাব
অ অ তাকেইতো আমি তাৰমানে বহুতে মানে ফুৰিবও যোৱা নাই ভ্ৰমণতো যোৱা নাই তাতে বোলো আমি অহ পৰিয়ালৰ লগতে ফুৰিব যাম ভ্ৰমণো কৰা হ'ব
অ অ আৰু এনেকোৱা শুভযাত্ৰা অ আৰু আমি সেই মাজতে আমি মানে আমি মন্দিৰত তো সোমাম নহয় তীৰ্থৱ তীৰ্থক ভ্ৰমনো হৈ যাব
অ অ অ ভূটানৰ শ্বিলঙত যাব অহ ভূটানৰ শ্বিলঙত যাব ভৱনত
ভূটান যাওঁতে ৰাস্তাত আমি ধুনীয়া ধুনীয়া মন্দিৰ পাম নহয় তাতেও দৰ্শন ল'ম ধুনীয়াকে হয় নাই আ আপোনালোকে যদি কৰিব ইচ্ছা কৰে তেতিয়া আমি সোমাই দিম যদি যদি আপোনালোকে নাযায় তেতি য়া নোসোমাও
এ ন অ যাম দ এক ফ্ৰীতে হব ন যাব একেলগে
অ অ আপোনালোকে এনে কি আপোনালোকৰ বামোন লগা নে পৰি শংক শংকৰীয়া
কৰিয়া
অ তেতিয়া ধুনীয়া দা তাতে ধুনীয়া মাধৱদৱৰো তাতে সেই পাম অ নামঘৰ বাব তাতে সোমাই দিম ধুনীয়াকে অহ
নে ভ্ৰমনত নে কুৰ্তা বা টপ জিনস
আপুনি কাপোৰ ল'ব, আপোনাৰ কাপোৰ, আপুনি চাদৰ মাখানো ল'ব আৰু তুমি আপুনি জিন্স টপ কিবা যোন পিন্ধে মানে আমি ফুৰিব যোৱা কথা আছে ন ধুনীয়াকে সেইকাৰণে আপুনি অলমষ্ট অকমান সেই কাপোৰ ল'ব, আৰু আমাৰ অসমীয়া সাজ পাৰযোৰো ল'ব ধুনীয়াকে ভাল লাগিব ন মন্দিৰত তেনেকে গ'লে এতিয়া জিন্স পেণ্ট পিন্ধিটো মন্দিৰত যাব ভাল নালাগিব। হয় নাই
অ মানে সময় কৰিলে ৰা তি পুৱা সেই চাহৰ নাস্তাটো টো লৈ যাব লাগিব নে তাতেই দিব গাড়ীতে
তাতে দিব, তাতে দিব। চাহৰ নাস্তাটো তাত চাহ নাস্তাটো তাতেই দিব। আপুনি খালি অ খোৱা লোৱাতটো আৰু থকাতটো আপোনাৰ ন আপুনি নিজে কৰি দিব লাগিব।
অ মানে সেই মানে হেৰি নহয় ভ্ৰমণত গলে মানে
অ, আমি বাছত, বাছত যেতিয়া, অ, বাছত যেতিয়া আপোনালোকৰ বহিব, তেতিয়া পুৱাৰ আমি ইানে জলদি যাম, পাঁচটা পৰ্যন্ত সকলোৱেতো ঘৰৰ পৰা আকৌ নোখোৱাকে, যাব পাৰে ন। সকলোতো পুৱাই চাহ পানী নাযাবও পাৰে, চ' আমি গাড়ীত যেতিয়া, মই চব আমাৰ, গাড়ীত বহি যাব, তেতিয়া আমি ধুনীয়াকৈ চাহপানী যোগাৰ কৰি হয় নাই? অ তাতে তাতে আমাৰ ফল মূলৰ যোগাৰো হব আপেল কল সেনেকুৱা হ'ব আমি চবকে ধুনীয়াকে বিলাম
উম অ, আপোনালোকে, আপোনালোকৰ চলাইচ ল'ব, লাল চাহ ল'ব, ভ্ৰমনত যাওঁতে।
তাতে ফল, মূল লম ধুনীয়াকে। তাতে ঠাণ্ডা পানী থাকিব গৰম মাৰ থাকিব আৰু চাহকাপটো থাকিবই ধুনীয়াকে তাতে পুৱাই চবকে দিব পাৰিম আৰু সকলোৱে ঘৰৰ পৰা চাহ পানী খাই নাহিব পাৰে সময়তটো নিমিলিবও পাৰে ন, আ, সেই, চোৱা অ, যাব পাৰিব, ধুনীয়া লাগিব। ধুনীয়া লাগিব, একদম আমি খোৱা, লোৱা যোগাৰটো আমি কৰি দিম আপোনালোকে খালি থকাতো থকা মানে আমি মিলাব নোৱাৰিম নহয় ন
অ, অ, এনে মানুহ কেইজনামান হ'ব আপোনালোকৰ।
মানুহ বেছি নহয় মানুহ পঁচিছজনমান হ'ব।
অ, দুখন বাছ লৈ লব
অ, দুখন বাছ হ'ব, একো নাই আপ, আপুনি টেনচন নকৰিব। আমি ধুনীয়াকে, অহল, বহলকে যাম থা ঠেক অকমানো ঠেক নহয় দুখন বাছত ধুনীয়াকে বহি জাম কলাই যাব। আমি আৰাম আপোনালোকে আমি সকলোৱে আৰামছে, যাব পাৰিম।
অ। মোৰ মানে এজনী মাহী ৰাতি থকাতো মোৰে মাহী এজনীও আছিল মাহী গ লৈ যাবলে ভাল আছে
অ অ ধুনীয়া ভালে ভালে হ'ব ধুনীয়া হ'ব অ পাব পাৰ পাৰিবা আপোনাৰ মাহীৰ কত ঘৰ?
আমাৰ ওচৰতে
অ পাৰিব তাইকো তেখেতক কবচোন
অ, অ, এ ৰাতি থকাতো, আপোনোকে হোটেলত থাকিব নে, কবাট ধাবা, চাবা আপোনালোকে, সে কৰিছে, ঠিক কৰিছে।
অ আমি মানে এখন হোটেল ল'ম হোটেল মানে আমাৰ বাছৰ আমাৰ পচিচ পঁচিশ জন, আ, ব্যক্তি আছে। সকলোকে মানে এখন হোটেল এটা ৰখাটো ৰখাৰ বাবে চেষ্টা কৰিম। মানে ভাল লাগিব নহ তেনেকে ভাল লাগিব এতিয়া
এ, এটা, এ, এ, এনে এটা, এটা, ৰুম দিব নে? মানে এ এটা ৰুমতে দুজন তিনিজনহে কৰি দিব আপোনালোকে
হা ৰে সেইটো আপোনালোকে চাব লাগিব কাৰণ আমি অকল গাড়ীখনত লৈ, হে যাব পাৰিম। বাকী খোৱাটো আৰু অ, গাড়ী খোৱাতটো আৰু হেৰি কি বুলি কয়, অ, ৰাতি থকাটো, সেইটো ভাড়াটো আপোনালোকে দিব লাগিব ন।
তাৰমানাৰ যি চেনেল অ দেখওকচোন
আমি মানে, আপোনাক ফুৰাব লৈ যাব পাৰিম, আপোনাক আমি জাগা দেখাব পাৰিম, আমি আপোনাক লৈ যাব পাৰিম, ধুনীয়াকে যাওঁতে আপোনাক চাহ, পানী দি ভালকে শুশ্ৰূষা কৰি লৈ যাব পাৰিম। কিন্তু থকা কটো আৰু মানে ৰাতি থকাৰ পিছত তাতে খাব লাগিব নহয়েই টো মানে নিজৰ নিজৰ বুজি পাইছে নহয়?
ধয়ে তাৰ মানে আৰু অকল সোৱা টো হে দিব
অ আমি বহুত জাগা দেখাম নহয় আমি ভূটান যাম। নতন যাওঁতে ৰাস্তাত বহুত মন্দিৰ দেখা পাম নহয়, তাতে মন্দিৰত চবকে আমি দৰ্শন কৰাম হয় ন আপোনালোকৰো ভাল লাগিব আমাৰো ভাল লাগিব আৰু যাত্ৰা এ তাতালে মন্দিৰত সোমালেত তো যাত্ৰাও হুভ য হৈ যাব নহয় নাই
হয় হয়।
অ তেনেকে তেনেকে মন বিলাক
অ আমি অ আমি যাম দিয়ক উ আপোনালোকৰ তাৰ অ আপোনাৰ তাৰিখটো মোক কৈ কৈ দিব মোক
অ অ এইটো কিহৰ মাহ হল এইটো হেৰি এইটো জুনৰ মাহ। হল ন
অটো অ জুনৰ বিশ তাৰিখ অ অ।
আমি জুলাইৰ আমি জুলাইৰ একৈশ তাৰিখ মানে যাম দেই, মই মানে মই মই মানে এতিয়াতে কথাবিলাক মই ধুনীয়াকে ভাবিছো চিন্তি, মই সেই কৰি লৈছো গণনা কৰি লৈছো, যে কিমান মানুহ হ'ব টকা, - কিমান লাগিব আৰু গাড়ীখনো ঠিক কৰিব লাগ, কিল নহয়। আজিকালি গাড়ীৰ ভাড়াও বহুত। দুখনকে গাড়ী ধেমালি নেকি? হয় নাই আপুনি ককচোন দুখনকে,? গাড়ী, আৰু পঁচিশ জন ব্যক্তি যাব অ', পঁচিশ জন ব্যক্তি যাব ইমান দূৰৰ লাগে, যাব ন' ইমান দূৰলৈকে যাব ইমান ঠেক দেক, যাবতো নোৱাৰিব আৰাম চে যাব লাগিব কিছুমানে শুবও খুজিব। আমি কৰ পা দিম তেনেকে হলে হয় নাই? অ' বাকী নাইগে নালাগে- নালাগে না আপোনাক সেইবিলাক, চিন্তা কৰিব নালাগে। আমি অ, জুন, জুলাইৰ একুইছ তাৰিখে যাম আপুনি আমাক তাৰে এদিন দুইদিন আগত,
হয়, আপোনাক মই আপোনাক মই ফোনত পইচাটো দিম নে, নে এনে, হাতে- হাতে দিওঁ আপোনাক?
আপুনি যেনেকে সুবিধা পাই তেনেকে দিব পাৰি। মোৰ একো মোৰ একো আপত্তি নাই, বাকী - বাকী গাড়ীৰ অ 'হয়দে, বাকী গাড়ী। এখন মই ধুনীয়া কাপোৰ, আপোনাক জাগা দেখাব পাৰিম বাকী ৰাতি থকাটো আৰু মানে ৰাতি খোৱাত, ইটোমানে কিন্তু নিজৰ- নিজৰ চ' আপুনি বেয়া নাপাব।
অ' আপোনাক এনে হোটেলখন দেখাই দিব আৰু।
এখন হোটেলত আমি আমাৰ পঁচিছজন বে, তাতে সকলোকে একেলগে ৰাখি, ৰাখিব পাৰলেটো ভালে হয় ন' মানে মানুহ বিলাক তেতিয়া হেৰাই ন, এতিয়া এজন ত'ত এজন অত সেনেকে থাকিলে ভাল নালাগিব নহয় সে -সেনেকে ভৱন -ভৱন যায় ভাল নালাগিব হয়নে? আপুনি ক'ক?
অ', হয় দিয়া অ 'তাতে বোলে অকল নিৰামিষে ন'?
জু আমি যিহে, আমি যোনদিনা, সকলোৱে মিলি আমি ভোজন খাম সেইদিনা থাকিব কিবা কাৰণে সেইদিনা আমাৰ চিকেন বলডিয়াৰ তাৰপিছত ম সেনেক কিবাানি থাকে ভাল ভ আইম থাকিব দেই সেইটো সেইটো আমাৰ সেইটো আমাৰ তৰফৰ মানে আমি যিমান আমি আপোনালোকৰ এ হাজাৰ এাজাৰ ল'ম যে সেই এক হাজাৰটো সেই এক হাজাৰটোৰ বাবে আমি এইটো খানা পাতিম দেই
অ অ ভালেই ৰাখো
অ অ আপোনালোকৰ সেই এহাজাৰ অ অঁ অঁ সেই আপোনালোকৰ সেই এক হাজাৰটোৰ পাঁ মান গাড়ীৰ ভা়াটোত মানে বাছত দিম আৰু পাঁচশ টকা মানে খাদ্্যত মিলাম মে তেনেকে মিলাম আৰু হয় নে
অ অ অ আপুনি কৰিব আপু অ অঁ হয় দিয়ক
দ ইমান দূৰলৈ ইমান এখন জোগাত এ যাব পাৰি ন হয় ন আমি যে নিম আমি যে নিম সেইটো বহুত আমি আমাৰ নিজৰ একো লাভ নহয় তথাপি ও আমি নিম কাৰণ আমাৰ ভাল লাগে হয় নাই এইটো মাৰ এইটো মানে ফুৰিব লাগে ফুৰিলে এনে ফুৰিলে মন বিলাক মানুহৰ ভাল লাগে নাই মোৰ পাছ